হেল্ল' উম, কি কয় শুনিছো শুনিছো।
অ ', অ', এই তোমাৰ হাঁহ চৰাই আছিলো। আহ পেলাই অলপ চাহ সেই ফিলত। অ', ফিল্ডত যাবা নেকি এতিয়া?
ফিল্ডলৈ যাম নেকি জানো মই শোৱাৰ পৰা উঠিছোহে এতিয়া তাৰপা তুমাৰ ৰাতিপুৱা মানে কি বুলি ক'ম বাৰমান বজাত বজাৰলে গ'লো লগৰ কেইটাৰ লগত বজাৰৰ পৰা এনেকে ঘূৰি অহলে অলপ দেৰি হ'ল আহি পেলাই তোমাৰ শুলো শোৱাৰ পৰা এতিয়া উঠিছোঁহে।
অ', অ'। অ', এপাক যাম এতিয়া।
অ', গ'লে মই লগ পাম বাৰু মই গ'লে।
অ', অ'।
তাকে বতৰ দেকিছা নাই ঠাণ্ডা কৰি দিলে।
অ', সেই বৰষুণ নাহে এতিয়া।
উম, বৰষুণ নাহে আৰু কেইদিনলৈ কাইলে ৰ'দ নাহে বৰষুণহে আহিছে।
উম, অলপ টাইম থাকি ময়ো আহিমগে সোনকালে দৌৰি পেলাই।
অ', তাকে। ত' চাহ তাহ খালা নাই?
নাই খোৱা নাই খোৱা এই ভাত খাই এতিয়া উঠিচো, তুমি খালা নে কি?
অ', নাই নাই মই খামে হে
অ'।
হা? কি কৈছা? খালো, কি কৈছা?
সুধিছো।
আ? আ কি কৈছা?
ভাত ভাত খালা নে কি?
অ', ভাল নাই দুপৰীয়াতে খালো।
অ', অ'।
তোমালোকৰ?
অ'।
তোমালোকৰ?
মই জাষ্ট এতিয়া খাই গা চা ধুই খাই পেলাই উঠি আহিছো গা ধুলো উঠনি হেৰিয়ে মই।
পুখুৰীত পুখুৰীত?
অ', পুখুৰীত ধুই তোমাৰ উঠি পেলাই ভাত দিয়া খায়।
অ', ঠিকে আছে।
উম।
বাকী আজি পইচা তোমাৰ সোমালে নাই?
নাই সোমোৱা নাই সোমোৱা।
নাই নোসোমাল নাই নাই মোৰ সোমোৱা নাই।
অ', অ'।
কাইলৈ মানেহে সোমাব চাগৈ কাইলৈ ৰাতিলৈ নাইবা দুপৰীয়া আবেলি তেনেকুৱা টাইমতে সোমাব।
উম, উম, ৰাতি মানলে।
উম।
সেই দিনাখনো ৰাতিহে দিছিলে।
অ', মোৰতো ৰাতি তোমাৰ নটা চাৰে নটা নানে দহট মানে বাজিলে।
উম।
তোমাৰ চাগে দিনতে সোমাইছিলা নেকি? শুনিচানে নাই হেল্ল'? শুনিছা?
সেই ফিল্টাৰতোত পানী আছিলে দেখোন
হেল্ল'।
হেল্ল'।
শুনিছানে নাই।
শুনিছো কি কৰি আছা ঘুটুং মুুটুং আৱাজ দি আছে। হম? হেল্ল'। শুনিছ?
শুনিছ নে?
কি কৰি আছা আৱাজ দি আছে।
এইটো পানী পানী এই কুঁৱাৰ পৰা পানী তুলি আছিলো।
অ'। তাকে।
আজি ৰ'দ নোলালে তোমাৰ।
ভালে হৈছে।
আহ।
অ', আজি আহি আজি আজি ৰাতি বা আহিবা এইফালে মই আজি নামঘৰ নাযাওঁ।
অ', আজি নোযোৱা নেকি?
নাযাওঁ নাযাওঁ আজি মানে ছাৰজন নাহে বোলে নাযাওঁ।
অ', অ', অ' আজি তোমাৰ যাব লাগিব তেতিয়া এহেত এহেতকিতাকো মাতি মাতিম ইহঁত কেইটা যায় যদি।
অ' তাকে মই ফোন চাৰ্জত দি পেলাই এতিয়া উঠিছো ফুল চাৰ্জ হৈ আছে
অ', অ' কাৰেণ্টো আছে আকৈ অথনিৰ পৰা যোৱা নাই।
আছে অ' আকৌ ৰাতি গুচি গলে আকৌ গ'ল আৰু
উম', উম'
কালিও এই ইমানটো টাইমতে কাটি দিলে ৰাতিলৈকে নাই দহটালৈকে।
নাই অঁ' দহটা তোমাৰ আহিছে গৈছে কালি সেয়া তোমাৰ এবাৰ আহি এনেই চালে দি চালে চাই পেলাই আকৌ কাট দিলে। অ' সেই তেনেকুৱাই কৰি থাকে দিয়া এবাৰ দিব এবাৰ কাটিব।
উম' বাকী হাঁহ হাঁহ তোমাৰ কিমান ডাঙৰ হৈছেগৈ তেতিয়া পাখি চাখি গজি আজৰি চাগৈ।
নাই আহা নাই আহা পাখি এই গজিব লৈছেহে।
অ' কেঁচু খাবা কেঁচু।
অঁ' এই কেঁচু চেচু নাই এতিয়া তোমাৰ পথাৰত যি পায় আৰু তাকে খায়
আমাৰ এইফালে দেখিছো কাষৰ মানুহ এঘৰে এইবিলাক পথাৰত হাল বাইছে নহয়।
অঁ', অঁ'
গোটেই হাঁহবিলাক আনি পথাৰত এৰি দিছে হাল বাই উঠিছে পুৰা কেঁচুত মাছ চাছ ধেৰ ওলাইছে চব খাইছে।
অ' সেই কনত অ' ময়ো দেখিছো অ' তোমাৰ তাতে এৰি থই সেইকেইটা ডাঙৰ হৈছে দেখিছা নে নাই পুৰা কেঁচু চেচু খাবলে পায়তো।
অঁ' সোনকালে ডাঙৰ হই এতিয়াও ইয়াত চৰিয়ে আছে
আহ' এই সেইকণতে থাকে সেইকেইটা।
আৰু এতিয়া তোমাৰ কুকুৰ চুকুৰটো কমিলে যেন পুৰা পথাৰত এতিয়া মানে ছাগলী মানুহ থাকেই। দিনটো পথাৰতে চৰি আছে সোনকালে ডাঙৰ হৈছে এইকেইটা
অ' সোনকালে হ'ব কাৰণ তোমাৰ মুকলিকে খাবলৈ পাইছে না বেছি নাইও নহয় সিহঁতৰ চবেই খাবলৈ পায়।
উম'হাঁহ তোমাৰ ধৰ দহটামান আছে।
অ' দহটা মানে আছে আমাৰ তোমাৰ সৰহকে আছে যে তোমাৰ হেৰীয়ে নহয় এইটো সিহঁতক খাবলৈ তেনেকৈ দানা চানাটো খোৱালে বহুত খৰচ হৈ যায় সেই দানা চানা নোখোৱাওঁ ন মই এই কেঁচু চেছু যি পায় খায় আৰু
কিনা দানাতো তোমাৰ পঞ্চাশ টকা ল'ব আধা কেজিত
অঁ'
এনেকে আনি পেলাই খুৱাব পৰা পানীত দি পেলাই।
দাম আছে অঁ' তেনেকৈ দানা প্ৰথমকেদিন খোৱালোঁ সৰু হৈ থাকোতে একেবাৰে
উম'
হয় এতিয়া তোমাৰ প্ৰতিবাৰে দানা খুৱাই থাকিবলৈ তোমাৰ লছ হ'ব নহয় ফিটটো নাথাকেতো সেইটো কাৰণে দানা চানা খোৱা বাদ দিলোঁ এতিয়া তোমাৰ এই ধান সোতালে যোনটো ভুচি ওলায় ভুচিটো দিওঁ আৰু তোমাৰ ধান কেইটামান কেইটামান দিওঁ
উম'
সেই তেনে
ঠিকে আছে উম' বাকী আগৰ পুৰণা ঘৰ ভাঙি চিঙি চব আগৰ বোলেও পুৰণা ঘৰ ভাঙি চাঙি চব চিজিল কৰা হল নে?
অ' পুৰণা ঘৰটো ভাঙিমেলি আদাই টিং চিং খিনি হেৰি সামৰা নাই বাকী বাঁহ চাহ সেইবিলাক চব সামৰি মেলি আজৰি। তাৰপা এতিয়া তোমাৰ আজি হেৰি বনাই আছিলো চা অ আজি তোমাৰ স ছাগলী কঁৱালো বনাই আছিলো কালি ভাঙিলে
অঁ পেলনীয়া বা্ছ বিলাক থৈ দিবা এতিয়া তোমাৰ বাৰিষা চিজন নহয় জানো তোমাৰ জুই চুই ধৰিবলে ভাল হ'ব
উম উম তাকে ভালকে থোৱা আছে বাৰ তোমাৰ আজি হেৰি কৰিলে এই ছাগলী গোৱালটো ছাগলীটো গোৱালটো ভাঙিছিলে
বেছ অ
অঁ দাদা সেইটো ভঙাৰ পিছত তোমাৰ আজি আকৌ বনাই এই অলপ আত আজিও হৈছোঁহে
বেচ এইবিলাকে তোমাৰ আগৌ পিছত সৰু সুৰা কিবা ঘৰ বনাবলৈ চালি দিবলৈ ভাল হ'ব
ভাল হ'ব টিং চিং বিলাক এইবিলাক আছে ন
অঁ ভালটিংবিলাক ধৰিবা মুঠলে
উম উম ভালখিনি ধৰি আছো
উম
িং বোৰ বছোৰ চব চলি আছে
আজি তোমাৰ জুলাই মাহৰ এসপ্তাহ গৈছে সাত দিন
সাত দিন হৈছে তেওঁ অ সাত তাৰিখ সেইয় চাউনে চাউনে এৰাই হ'ব আপোনাৰ গমেই নাপাবা কোন তল লগত গুচি যাব একমাহ
এ এতিয়া সন্ধিয়া হলেই
হ'লেই আৰু আজিৰ দিনটো গ'লেই
গ'লেই কাইলৈ আছে
উম এনেকে বেয়া হৈ যাব
সদায় হৈ যাব উম
এইকয়া তোমাৰ পথাৰলৈ আহিব লাগে তোমে চোৱাই আছো অকমান
উ ময়ো ৰাতিপুৱা আহিলোগৈ পথাৰৰ পৰা সোনকালে উঠিলো মানে আজি
অ
তোাক ফোন কৰিম বুলি ভাবিলো তাকে চাৰে পাঁচটাতে উঠাই দে চাহ একাপ খালোঁ মা আগত গুচি গ'ল পঠাৰলৈ মোক কঠীয়া শুনিছা নাই
ত্ৰিশটা নহয় আৰু চল্লিশটা অ
হেল্ল' হেল্ল'
অঁ পোক চোকবিলাক খাই ঘূৰি গৈছেনেে এইৰি দিছোঁৱে এই পথাৰ নাই আহে এইডোৱালৈ
হা চল্লিশটা আছেনি
অ নহ অলপ দিনৰ পিছত ভাল হ'ব এতিয়া সজাোৱা নাই যে ভালকে শুনিছা
হাগলো চল্লছটা আছে নি
অহ
কোনে সুধিছে
ম নলিম পটটা বহি আছেৰে হে ৰ সেইকেইটা হক
অঁ খে অঁ সেহঁতৰ হাঁ ইয়াত পালহি নি
নহয় নহয় সদা আমাৰ সদা অ সিদ আমা সুধিছে অ
তাকে ময়ো মানে ৰাতিপুৱা সোনকালে উঠিলোঁ তোমাক ফোন কৰি বুলি ভিছিলোঁ নকৰিলোঁ
অঁ এই তোমই ক চন নাই
অ কাইইন চাইনাই সোনকালে জগাই লে তাৰপৰা ফোনটোৰ চাৰ্জত দি পেলাই মাৰ আগত গুচি গ'ল চাহকণ কাহ পেলাই কঠিয়াই লৈ গ'লোঁ পথাৰলৈ
অঁ অঁ মই এনেই আহি থাকোঁতে পাইছিলোঁ পথাাবৰা তোমাক আোমাৰ এই বহুত মই ৰাস্তা দি গৈছিলো এনেকে তেতিয়া সেইফালৰ পৰা আহি আছে
তাৰ পৰাা মই আহি পেলাই গা পা ধিলো ফোনটো অলপ হেৰি দি শুলোঁ শপ পৰা উঠি ভাত চাত খাই পেলাই বজাৰলৈ ওলাই গ'লোঁ মানে
অ অ অ ইয়াৰ লগত গৈছিলা ব তাললে
উম তোমালোকৰ ঘৰওচৰৰ লৰাটোৰ লগত গ'ল
অ অ ই কিবা চেণ্ডেল হে আনিছে নেকি পেণ্ এ
অ আনিছোঁ অ লগ ধৰিলে গুচি গ'লোঁ
অঁ
তাকে তেতিয়া তোমাৰোৰ চেপাটো আৰু বেছিওলাব
এ একদম পানী হৈ গৈছে য'ত তত
উম উম
ওলাবই আৰু সন্ধিয়া ব বেছি ওলায়
গুছি বোললে অ ৰাস্তাত খোজ কঢ়িবাই হাফেন বিদিন যাবই নি ভৰি গোটেই দাঁহি দিয়ে
তাকেহে আজি এতিয়া স এ নমৰলৈ আহিবা আজি
অ তাকে অ ওলাই আহিম অ
অঁ অঁ ফোন মাৰিবা অ ইহঁতকেইটাও ক দিবা গোটেইকেইটা আহিলে ভাল হ'ব এনে অকমান অ মোৰ চাৰ্জত আছে তোমাৰ ৰাতি দি থুছিলো এশ হৈছিলে তাৰপৰা এতিয়া সত্তৰ মান আছেগে আকৌ অকণমান লগাই দিমেকি এতিয়া বিশছ পাৰ্চেণ্টমান হৈ যাব
অ
সোনকালেই মিল আক প্ৰব্লেম নাই সটো কাৰেণ্টো থাকিলেই হ'ল আৰু
উম ত তাকে
গড়ীটো থিলে প্ৰব্লে নাইাডীটো নাথিলে তমাৰ
উম নাথাকিলে তাকে তোমাৰ আকৌ বৰষুণ আহিব নেকি সন্ধিয়ালে
আহিব চাগে অ পুৰা বতৰটো হেৰি হৈ আছে অ
এ মই কৈছিলো নে বৰষুণ দিলেই তোৰ এ আৰু ৰেগুলাৰ দি থ অ ৰ'দ দিলে ৰ'দ বৰষুণ দিলে বৰষুণ
তাকে বহি থাকিব পৰা নাই চ কি মখনে কাম কৰিছে পুৰা
ওলালাগ ম ধূপ লগাব লাগিব ধূপ মহহোমা ধপ
এ সেইটোৱে ইমান কাম নিদিয়ে কিন্তু মোৰতো নাইকিয়া হৈ যায় আৰু
নাইকিয়া হৈ যায় অ এই ধূপটো ধূপটো দেখাৰ পিছত আকৌ আহি যায়
সোনকালে জ্বি ঘটবাব লাগে সেই গোন্ধ মানুৰ সাহাৰ দক কাৰণে বেয়া হয় বেছিকে ল'বও নালাগে
উম
অ বেছিক যদি আমি গধলি ধৰিা মাথা চা তোমাৰ ঘৰাইায়গে
ঘূৰাই যাব অ সেইবোৰ কেমিকেল দি কি দি বনোৱা ঠিক নাই ন
সটো ভাল তে সেইটো আমাৰ এইবিলাকত নহ'ব সেই বাঁহৰ নিচিনা ঘৰত নহ'ব তোমাৰ পকা ঘৰ লাগিব অ সেইটো গোন্ধটো বাহিৰলৈ তোৰলা যাব নোৱাৰিব মানে তেনেকুৱা লাগিব
আমাৰে বিলাকত নহয় পঢ় তোমাৰ একদম প্লাষ্টাৰ চাষ্টাৰ কৰা
ধনী মানুহৰ ঘৰ তোমাৰ এ চি চে চি থকা ঘৰ
অ তাতহে কাম দিব অ
তাতহে কাম দিব আৰু সেইবিলাকৰত তোমাৰ মহ নাথাকি
এ সেইবিলাকত নোসোমাবই নোৱি মোৰ এনেই লগাই থয় আৰু
লগাই থয় আৰু আমাৰাবিলাকৰহে
অ এ সিহঁতৰ সোমাব চিষ্টেমেই নাই তোমাৰ আমাৰাহে তোমাৰ যদি যদি সোমাই আহিব পাৰে আৰু আমাৰ সবিলাক ধূপ চুপ নলগালে নহবই পুৰা ম মহ হল এখন সিনোইমত
উম উম
এইবোৰ গেলা চেলা এইবিলাক হৈ গৈছে পানী চানী হৈ গৈছেতটো য'ত ত'ত তাৰ পৰাৰাই হৈছে মোৰ ওৰবিলাক
উম।
আই তোমাৰ সাতোঁৰিলো এক ঘন্টামান। ই আহিলে তাৰপিছত সাঁতুৰি আকৌ পুখুৰীত ঘৰত আহি গা চা ধুই কাপোৰ চাপোৰ পিন্ধি ঘা ভাতকেইটা খাই এতিয়া ওলাই পেলাই এইকেইটা চৰাইছোঁ আৰু বহুত টাইম সাতুৰিলোঁ।
অ', অ', ঠিকে আছে দিয়া সাঁতুৰিবও লাগে শৰীৰৰ কাৰণে ভাল হয় সাঁতুৰিলে।
বতৰটো বতৰ ঠাণ্ডাই আৰুৌ সেইটো কাৰণে। মই বেছি টাইম নকৰিলো উঠি দিলোঁ ৰ'দ হোৱালে ভাল আছিলে এতিয়া হেৰি ঠাণ্ডাই।
উম, তাকে কলপাত দুখিলা মান আছিলে পুখুৰীত দলিয়াই দিছো। মাছে পুৰা হেৰি গ্ৰাছ কাপ দি
অ', গ্ৰাছ কাপ গ্ৰাজ কাপ দি থ'লে অ' ঘাঁহ চাহ চব খাই দিব তোমাৰ।